হেল্ল'
অ কোৱা অ কোৱা আছো এনে আছো আছো এনেই বহি আছো কোৱা
অ কি খবৰ বাকী চব ভালে আছেনে
অ ব ভালে বাছ গৰম বহুত বেছি ইয়াতে এইটো কাৰণে বা ঘৰ ৰুমতে আছো এতিয়া বেছি বাহিৰত ওলাই যোৱা নাই বাকী তোমাৰ তাতে তোমাৰ তোমাৰ তাতে গৰম দিছে নেতেন
দিছিল অ সেইটোয়ে হেটোৱো আজি ইমান হঠাৎ ইমান পুৰা টেম্পাৰেচাৰটো বঢ়াই দিছে ইমান গৰম লাগি দিছে আজি ঘৰৰ ভিতৰতো ইমান গৰম বাহিৰতো ওলাই যাবই নোৱাৰে আৰু
নাই নাই ইয়াতো বহুত দিছে বহুত দিছে গৰম আছে ন এইটো পানী খাই থাকা পানী খাই থাকা
অ পানীতো খাইে আছো চাউ কি হয় ঘৰৰ ভিতৰতে আছোঁ
অ বাকী খবৰ পাতি চব ভাল
অ ভালেই তানে মই অলপ দিম আগত মই এটা ট্ৰিপত গৈছিলো ফুৰিব গৈছিলো মই শ্বিলং শ্বিলং ফালে শ্বিলং মেঘালয়
আচ্ছা মেঘালয় গৈছিলা আচ্ছা
অ বহুত দিনৰ কাৰণে গৈছিলো চাৰি পাঁচ দিন মান থাকি আহিছো তাতে ভাবিছিলো যে পুৰা শ্বিলং মেঘালয় সেইটো পুৰা মানে জাগাটো পুৰা একবাৰতে ঘূৰি ঘূৰি আহি ম আকৌ নাযাও বাৰে বাৰেটো যোৱা নহয় ন সেইকাৰণে
হয় হয় হয় আৰু ক'ত ক'ত গ'লা
অ উম আমিতো উম ফাৰ্ষ্ট ডেটো আমি ইয়াৰ পৰা ওলাওতে আমাৰ দেৰি হ'ল তেতিয়া এপ্ৰিল মাহত মোৰ বৰষুণ দি আছিলে ন তো সেইকাৰণে আমি দেৰি দেৰিকে ওলাইছো ত' অ সেইদিনটো আমাৰ যাওঁতে অলপ গধূলি হ'ল পাঁচটা পাঁচটা বাজিছে ত' তেতিয়া উমিয়াম লেক উমিয়াম লেকৰ ফালে অলপ ৰখিছো অমিয়ান লেক ইয়াৰ পূৰা বেছি দূৰ নহয় হানড্ৰেড কিলোমিটাৰ মান আ হয় চাগে ত' অলপ তাতে চানচেট চাইছো আৰু অলপ টাইম ঘূৰিছো তাতে তাতে তাতে সেইটো টাইমত বহুত পাইন এপেল আৰু বেৰিজ এইবোৰ ওলাইছিলে ত' সেইবোৰ খাইছো লেছবেৰী আৰু অ পাইনাপেল এইবোৰ বহুত লৈ লৈ গৈ আছে শিল অ ত' তাতে আমি সেইদিনাটো বেছি দূৰ নগলো শ্বিলং যে হেৰি বাজাৰ আছে ন শ্বিলং বজাৰতো অ তে তাততে অ তাতে অলপ কৰবাত এটা হোটেলত চেকিং কৰিছো থাকিছো তাৰপিছত অ তাৰপিছত মানে আঠটা বজাত মানত আমি আকৌ অ হেৰি শ্বিলং বজাৰত এনে ৰাতি ফুৰিব কাৰণে গৈ অ তাতে আমি খানা খাইছো চ এনেতো তাতে আমি ইমান নন ভেজ নাই কোৱা ভেজ ভেজ পাইছো ত' এটা বহুত ভাল জাগা আছে তাতে কি নাম কিবা উম পাহৰিছো নাম কি আছিলে কিন্তু বহুত ভাল খানা পায় মানে তাতে চব ভেজ মানুহবোৰ যায় খাব কাৰণে মানে বহুতক লগ পাইছো তাতে অ মানে বেলেগ বেলেগ ষ্টেটৰ পৰা মানুহ বিলাক
আচ্ছা
তাৰপিছত অ অ বহুত ভাল লাগিছে আৰু আগত আগত বহুত খ থাকোতেও মই গৈছিলো এবাৰ শ্বিলং কিন্তু তেতিয়া তাতে ৰাতি বহুত মানে ভাল মাৰ্কেট মানে বহে নন ভেজ এইবোৰ চব খানা ভাল ভাল খানা পায় কিন্তু সেইদিনা মানে নাছিলে ম বহুতক মানে মানুহক সুধিছো বেলেগ বেলেগ মানুহক সিহঁত কৈছে যে পুলিচ আহে কাৰণে মানে উঠাই দিয়ে বেছি ৰাতিলৈকে নাথাকে আৰু অ মানে কুৱা ভিতৰত লৈ গৈছে আজিকালি ৰাস্তাত বহিব নিদিয়ে ন পুলিচে তাৰমানে আমি তাত তে অলপ, সেইটোৱে ঘূৰি ফুৰি আহিলোঁ। তাৰ ওপৰত আৰু পিছদিনা আমি হেৰি এটা ভাবিছোঁ আমি প্লেন বনাইছোঁ তাতে যাম, লাইট লং লাইট লং গৈছোঁ। আৰু তাৰ পিছতে মই বহুত ভাল জাগা হয়। একদম বহুত ধুনীয়া বহুত ডাঙৰ। ইয়াৰ বহুত নতুন নতুনকে কিবা কিবি বনাইছে ভিতৰত, আগত সেইবোৰ নাছিলে। আৰু ফিছ লয় তাত তে অ', ভিতৰত সোমাবৰ কাৰণেও ফিছ ফিছ কৰি দিছে, টুৱেণ্টি বিছ টকামান লয়। এন্ট্ৰী ফিছটো অ'। তাৰ পিছত তুমি তাতে সেইটো হৰ্চ ৰাইডিং কৰিব পাৰিবা, কিবা কিবি আছে বহুত ভাল ভাল। বহুত ভাল লাগিছ যায় তাতে তাৰপিছত আমি। মই খাইছোঁ তাতে ম'ম' উম। তুমি গৈছা নে তাতে? লাইট লং গৈছা নে তুমি?
লাইভ লং যোৱা নাই মই। মই তাতে যোৱা নাই মই উ, উ, তোমাৰ ইয়াৰ লগে গৈছিলোঁ, অ', কি বুলি কয় অহ, মিঠা আম লৈকে গৈছিলোঁ। মিঠা আম গৈছ ছিলোঁ মি পিঠা মোৰ আগত অকমান গৈছিলোঁ, তোমাৰ এইটো আছে ন'। কি বুলি কয়? ইউনিভাৰ্চিটি এটা আছে ন' তাতে? এইটো ইউনিভাৰ্চিটি লগে গৈছ শ্বিলংৰ শ্বিলং ইউনিভাৰ্চি মেঘালয় ইউনিভাৰ্চিটি বুলি কয় নে এনেকৈ কিবা কৰি আছে নাম। নামটো আছিলে, নামটো মই মনত অহা নাই এই তালৈ গৈছিলোঁ। এই যোনটো ইউনিভাৰ্চিটি এৰিয়াটো ইমান ভাল বাপ ৰে পুৰা পাহাৰ পুৰা পাহাৰ চাৰো পাহাৰ চাৰোফালেদি পাহাৰ মাজত ইউনিভাৰ্চিটিটো ইমান ভাল লাগে ন এইটো।
অ' এটা ইউ এছটি এম বুলিও আছে তাতে। এ তাতে গৈছিলা নেকি? ইউ এছটি এম নে নেৰিম অ' আচ্ছা, প্ৰাইভেট নেকি অ' নেৰিম। নেৰিমটো হোমিওপেথি আৰু এলোপেথি হয়। নেৰিম নেৰিম নিয়া হয় নিয়া নিয়া চৰি। নেৰিম নহয় নিয়া হয়।
টো নাজানোঁ মই। কিন্তু নামটো যোনটো আছিল টো মেঘালয় ইউনিভাৰ্চিটিৰ আন্দাৰতে আছিলেটো। এৰিয়াটো বহুত ভাল আছিলে, তাৰ ভিত অ'। এইটোৰ ভিতৰতে চব আছে তোমাৰ এইটো কি বুলি কয় তোমাৰ টাটা এইটোও আছে। টাটা ইউনিভাৰ্চিটি। এইটো এটা আছে মেডিকেল ইউনিভাৰ্চিটি হয়। টো আৰু চচিয়লজি ইউনিভাৰ্চিটি হয় এইটোও তাতে আছে তাৰপিছত তোমাৰ এইটো এ এইটো এই ইউনিভাৰ্চিটিৰ ভিতৰত বহুত
অ আচ্ছা অ যোৱা নাই মই কেতিয়াও ভাল দেখোন উম যাব লাগিব উম এনে ঘূৰি ফুৰিব যোৱা নাই এফালে শ্বিলং ফালে
নাই নাই বেছি দি বেছি যোৱা নাই কৈছো এনে সৰু থাকোতে গৈছো ছো আৰু অকণমান বেছি দিন হোৱা নাই চেৰাপুঞ্জী তাতেও গৈছিলো এবাৰ কিন্তু মই যোনটো যোনটো টাইমত গৈছিলো চেৰাপু্ঞ্জী তা চেৰাপুঞ্জী তাতে বাৰ ইমান বৰষুণ বলে এনেতো বৰষুণ দিয়ে থাকে চেৰাপুঞ্জী তাতে সেইদিনা আৰু বেছি বৰষু খুন দি আছিলে গা গাড়ীৰ পৰা নামি নামিবই পাৰা নাই মই
অ আমি আমিতো গৈ আহিছো আমি চিৰাপুঞ্জী মেঘালয় তাৰপিছত ডাউকি চব ঘুৰি আহিছো মই কৈ আছো ৰবা মই তাৰপিছত আমাৰ তাৰপিছত ছেকেণ্ড আমি ফাষ্ট আমি লাইটলাম গলো তাৰ পৰা ঘূৰি আহিছো আৰু তাতে আৰু এটা তাৰ পিছত আমি মেঘালয় সোমাইছো হা মেঘালয়ত এটা অ মৌচুমী কে কেভ আছে হা তাতে মৌচমী কে অ মৌচমী কে কেবত সোমালো বেছি বেছি দাঙ্গৰ নাছিলে বাট ধুনীয়া হয় বহুত এতম ভিতৰত খোজ কঢ়ি খোজ কাঢ়ি যাব লাগে আৰু মানে ভাল হয় আৰু বহুত তাৰপিছত তাৰ পৰা ওলাই তাৰপিছত আমি আকৌ মানে খানা খাইছো কোনোবা এটা ৰেষ্টুৰেণ্টত মানে বহুত ভাল ভাল ৰেষ্টুৰেন্টত আমি খাইছো মানে নাম এতিয়া পাহৰিছো জীভিনী জীভিনী আছিলে নেকি তেনেকুৱা কিবা হয় চব মানে ভেজ প্ৰিয়ৰ ভেজ ৰেষ্টুৰেণ্ট অ অ প্ৰিয়ৰ ভেজ ৰেষ্টুৰেণ্ট নাই কোৱা নন ভেজ তাতে একো খোৱা নাই নন ভেজ এ খাইছো যেতিয়া মানে আকৌ যেতিয়া ঘূৰি আহিছো শ্বিলঙৰ পৰা তাতে আকৌ মানে শ্বিলং বাজাৰত তাতে নামিছিলো তাতে কে এফ চি খাইছো
আচ্ছা আচ্ছা আচ্ছা আচ্ছা
এনে ইমান চব মানে জাগাটো নন ভেজ ভাল নহয় ন সেইকাৰণে নন ভেজ খোৱা নাই বাট খাইছো মই কৈ আছো অ তাৰপিছত হেৰি আহিছোঁ ঘুৰি আহিছোঁ মৌচুমী কেব-চেভ চালো, তাৰ পিছত আকৌ গধূলি হ'ল ত' আমি আকৌ বেলেগ জাগাত মানে থাকি দিলো আৰু ৰুম বিচাৰি বেছি গধূলি গাড়ী চলাব নোৱাৰে। ত' আমি নিজে গাড়ী গাড়ী অ' গাড়ী ৰেণ্ট কৰি, ভাড়া কৰি, আমি নিজেই গৈছিলোঁ। আমি চাৰিজন গৈছিলোঁ। অ', আ ত', বেছি গধূলি হ'লে আমি গাড়ী চলাব নিদিওঁ। বিকজ, হেৰি, হয় ন', এক্সিডেণ্ট কিবা-কিবি হৈ গ'লে
অ', পাহাৰীয়ে, পাহাৰীয়ে দিয়ে ন'। এইটো, অ'। এনেও আৰু এটা অ', ৰেষ্ট্ৰিক্ট কৰি দিয়ে ভিতৰত।
অ', এ, আৰু সেইবোৰে, আৰু ঘূৰি-ফুৰি আহিছোঁ। সেইবিলাক আৰু তুমি কোৱা। আৰু বেলেগ জেগাত ক'ত ঘূৰিব পাৰিম আৰু
বেলেগ, মানে, দাৰ্জিলিংও যাব পাৰা আগাৰ, তুমি আগৰ চিলঙলৈও গৈছা তুমি দাৰ্জিলিংও যাব পাৰা। দাৰ্জিলিঙতো বহুত ভাল, ভাল আছে। এইটো ট্ৰাম্প ট্ৰেইন আছে। কিন্তু সৰু ট্ৰেইন থাকে ন' মে আ মিটাৰ গেছ ট্ৰেইন টয় ট্ৰেইন। টয়, টয়। অ' টয় ট্ৰেইন বুলিও কয়। এইটোও আছে তাতে। এইটো পুৰা টি গাৰ্ডেনৰ ভিতৰৰ পৰা লৈ যায়। বহুত, বহুত ভাল যিবিলাক ভিউ-ভিউ পায় তাতে। অ', তাতে কিন্তু এটা বস্তু চবতছে ভাল লাগে তোমাৰ। এইটো হ'ল মম' তাতে ষ্টিম মম' খাবা। ভেজ, নন-ভেজ, যি তোমাৰ পচন্দ
অ'।
তুমি মতলব পাহৰি যাবা বেলেগ
অ', দাৰ্জিলিং মম'টো একদম বেষ্ট হয়টো মই শুনিছো এ দাৰ্জিলিং যোৱাৰ মই ভাবি আছো। যাম, ক'ত ক'ত আৰু যাব পাৰিম?
দাৰ্জিলিঙত তুমি তাতে এটা আছে কলনিয়েল অফিচ বুলি কিনে আছে এটা জেগা। এইটো তোমাৰ অকণমান পাহাৰৰ ওপৰত এইটো অলমষ্ট ছিকিম বৰ্ডাৰ তুমি পাই যাবা মানে গম পাইছা। তাতে তাতে তে তাতে আছে। এইটো পুৰা তোমাৰ কলনিয়াত এৰাত কেনেকে আছিল ন' পুৰা চাৰ্চ আৰু চাৰাউণ্ডিং কেনেকে আছিলে, মানুহ মানে এই এইটো পুৰা তুমি পাবা তাতে পুৰা ফিল কৰিবা আৰু ৱেডাৰটোও বহুত ঠাণ্ডা তাতে। আৰু তাৰ পিছত তুমি ছিকিমতো যাব পাৰা ছিকিমত তুমি এইটো গেংটক গেংটকত তুমি গ'লে চবতকে বেষ্ট এৰিয়া তাতে ছিকিমত যিমান গভমেণ্ট এইটো ৰিজৰ্ট আছে জান হ আছে জৰ্ আছে তাতে তুমি আৰাম বহুত কম দামত তুমি
অঁ আহ ভালেই তেতিয়া মই নেক্সট ট্ৰিপৰে ভাবিম তাতে যোৱা আৰু বাকী অ
তুমি এইটো খাব পাৰা থুপা খাব পাৰা থুপা এইটো ফেভৰেট হয় অঁ লোকেল হয় বহুত ভাল লাগে এইটো খোৱাতটো
অঁ ভাবিম ৰবা নেক্স নেক্স ট্ৰিপৰ কথা এতিয়াতটো আৰু এতিয়াতো সেই মানে ইমান এতিয়া কলেজটো আকৌ ষ্টাৰ্ট হৈ গল ন ত আকৌ যেতিয়া বন্ধ পাম তেতিয়া যাম ভাবিছো সেইকাৰণে সুধি আছো তোমাক অঁ বাকি ভাল ন চব
অঁ বাকী চব ভাল বাকী চব ভাল একো প্ৰব্লেম নাই
অঁ ঠিক আছে দিয়া
অঁ ঠিক আছে ঠিক আছে অঁ অ'কে অ'কে বাই বাই